অ আছ
আহ আজি কেনেঙে মনত পৰিলে
এ মনত পৰিয়ে থাকে অসম
অ সময়ৰ অভাৱ ভাত খালি অ খালো তহতে খালি
এ বনাই জাদকেইটা খোৱা নাই আহ খাম আৰু বাকী কি সাহ হব ক কেনেকুৱা কি তাইক বাৰ পঢ়িব দি থৈ আহিছো কালৰ পৰা পৰীক্ষা ন হয়।
অ কাইলে তো ইিহঁতৰ একজাম আছে এইয়ো আছে
অ কালি পৰা পৰীক্ষা এ তাকে পঢ়িব দি ছো আও এ কি বনালি আজি
এ দালি বনালো তাৰপিছতে হেৰি আজি সকাম আছিলে নহয় সকামৰ এই আমাৰ নামঘৰত কিয় এইকচোন মোমায়েকে কৈছিলেই
অ' কৈচিলে চাগে, কৈচিলে পাহৰিলো কি ভোজ নে কি?
ভোজ নহয় এনে বছৰেকীয়া সকাম পাতিছো। যে মানে হেৰি জলপান খুৱাইছে, ভজা চাউল আৰু দৈ মিঠাই অ'।
পিচলে দালি চালি এনেকা ৰখিলে দি পঠিয়াবিছোন ইমান ম যায় খাবলৈ তাৰ বস্তু সময় নাই যে এতিয়া যাবলৈ আৰু মানে কি এইটোত সোমোৱাৰ পা মোৰ সময় নাইকিয়া হৈছে।
অ' ই শোলেনে?
এ ল'ৰাটো নাই অ ল'ৰাটো শুলে। অ' এই শুৱা নাই। পঢ়ি আছে তাই। পঢ়ি থাকিব দিছো আৰু পঢ়ক অ' পঢ়ক পঢ়িব দিছো।
অ' এইজনীৰো পৰীক্ষা, সেইজনীৰো প গোটেই সোপা একেলগে কাইলৈৰ পৰা পৰীক্ষা। আজিতো এজনীয়েতো এই নামঘৰতে আছে। গোটেই দিনটো এক অকণো শুৱা নাই এতিয়া চাগে আহি পেলাই তাই টোপনিয়ে ধৰিলে, টোপনি ধৰিলে চাগে আও
হুম তথাপিও তাই এতিয়া সৰু হৈ আছে ইমান নপঢ়িলেও হয়, আমাৰ আকৌ ইহঁতে বহুত। পঢ়িব লাগে যে সেইটোহে।
লগত তাইতো নিমিলে নহয় সিহঁতৰতো নিমিলে সিহঁতটো এতিয়া অকমান নিজে বুজিব। লাগে ন?
উম, এতিয়া নুবুজে আৰু এতিয়া আমি নিজে নপঢ়ি জানো পোৱা নাই সেকা। উম পঢ়া শুনা নক কৰা জীৱনতোতে ভালকে নপঢ়িলো হয়নে নহয়। দে
অ' তেতিয়া সেইয়াই এতিয়া। তাই ক'ত আছে এতিয়া। তাই কোনো গুৰুত্ব নিদিয়ে। তাই ইমান ধুনীয়া ফেচেলিটি দিওতে হা, তাৰ যদি এতিয়াই গুৰুত্ব নিদিয়ে, পিছত গম পাব নহয় আমি খোজ কাঢ়ি কাঢ়ি স্কুল কৰিছিলো । এতিয়া সিহত গাড়ী অ' গাড়ী দি নিব গাড়ী দি হ'ব কিমান খৰচ, সেইবিলাকৰ সিহঁতে অকণ বুজিব লাগে ন অকনো নুবুজে নকৰে অ অকমান গাইডটো ভালকে দিবি।
বলিয়া সেয়া ইমান কষ্ট হৈছে বাহ খাবলৈও কৰিবলৈও সময় নেপাওঁ। তাপা আহিয়ে ধুমা- ধুম আকৌ বহুত মোৰ মানে টাইম ৰুটিন মানে খোৱা বোৱা এইবিলাক টাইম নিমিলা হৈ গৈছেগৈ মানে দৌৰা ধপৰা এইফালে ল'ৰাটোৰ জ্বৰ মানে তেনেকুৱা নিচিনা তাৰ হে থুন থুন মুন মুন আজি অপা অকমানকে আছে মানে কি হ'ল কালিয় কালি অ কালি শনিবাৰে এইও সোনকালে আহিলে স্কুলৰ পৰা তাইকো লৈ গ'লো পোৱালিটোক কো লৈ গ'লো এই টমটমত গ'ল যে হাৱা ব বতাহ সোমালে নেকি কি? তাৰ পিছত আজি আকৌ কালি ভালে আজি আকৌ সেয়া চৰ্দি
এই তাত ঠাণ্ডা বতাহটো লাগিলে অ।
সেই ডক্তৰৰ পৰা আনি ধুমাধুম সেইয়া ঔষধ-পাতি খুৱাই কাৰণ তাৰ বেমাৰ পৰিলে আকৌ মোৰে যাবও নোৱাৰিম।
অ এ তহঁত ওচ
কেনেকুৱা লাগে অ ওচৰৰ ডক্তৰ এজনকে সেয়া কৈ পেলাই সেই তাক নিয়া নাই আৱ মই কৈ পেলাই ঔষধ খিনি লৈ আহিছোঁ বয়সটো কৈছোঁ ওজনতো সুধিছে ওজ ওজনো কৈছোঁ
এ ওজনটো কমি গৈছে চাগে দে ল'ৰাটো বহুত খিনালে
খাবলে মন নকৰে একদম এয়া ভোক লগা ঔষধ এটা আনি পেলাই সেয়া ধুনীয়াকে তাক সেয়া খুৱাই খুৱাই আছোঁ এতিয়া তথাপিও নেখায় কি বুদ্ধি কৰিব লগা হয় হ অ মিঠা পালে খাই যদি অকমান মানে কিবা তিতিকি ভাপ এটা পায় এতিয়া মানে কি নেখ খাই ঔষধ
বেলেগ সোৱাদ পালে সি নাখায় আৰু ল'ৰা ছোৱালী মানে ঔষধ খোৱাটো এইটোৱে বেয়া দে বিৰাট জ্বালা
তই কম ঔষধ খোৱালি মই অ' বা ঔষধ নাখাও মোক ফালি ফালি ঔষধ নোখোৱা? সেইবিলাক এতিয়া পাহ পাহৱা নাই আৱ নেপাহঁও মৰিলে লগত যা মায়ে খোৱাব নোৱাৰে ঔষধ
কম হেৰি কৰি কৰি খুৱাও নে কিয় নপৰেনো
হা ঔষধ একে নেখাওঁ তো ফুৰিবলে যাওঁ তই খোৱায় খোৱায় মায়ে লৈ লৈ যায় তই খোৱায়
অ আৰু কোবালে গ'লে যে মোৰ পোকৰে পোকৰে যাওঁ যে হো হো হো একেহে মায়ে ক'বালৈ গ'লেও নাজয যাওঁ মায়ে ক'বৈ গলেও নাযা কিন্তু মোক কবাত লৈ গলে মোৰ পোকত ত মইনা যাব তই যাবি দুইজনী একে বায়ে ভিনী ওলাই গুছেি যাওঁ যা
হেৰি কি আজি গোট গোট অ আজি আজিিকালি সেইবিলাক
গ'ল আৰু নাই আৰু
নাই সময় দিবলৈও নাই কাৰক হলেও কোনো যাবলৈও সময় নাই উম। তাৰ পাছত কাৰো লগত কাৰো মানে অ সময় নাই সেইটয়ে অ সেইটয়ে আজিকালি চব মানে নিজৰ নিজৰ খা নিজৰ নিজৰ মানে হেৰি বিলাকত মানে সোমাই গ'ল যে । কাো কাৰো লগত মানে টানচ নাইকিয়া হৈ গল আগতে আলহী আহিলে বুলি কলে কিমান ভাল লাগে সেইটো আছে ধৰি লোৱা অ অ
কৰিব নোৱাৰি কিন্তু ফোনতে মানে
ফোনতে সেইটয়ে উম সেইটে আজিকালি ফোনটো হোৱাৰ প পৰা মানে সেইটোয়ে মানে সুবিধা হ'ল আগতে লাইন গাৰি আছে চিলা ধৰি লা আলহী দুলহী আহিলে বুলি ক'লে । কিমান ভাল লাগে
উ ভাল লাগে দুদিন তিনদিন থাকি যায় আজিকালি আহি ভ খ দু ঘণ্টামান থাকিলে তাৰপিছত যাবলৈ হ'লে
যাবলৈ হ'লে কাৰ সময় নাই কাৰাও মানে কাৰ লগত সময় দিব মানে নাই।
অ নাই আগতে বিয়াখন বুলি কলে এসপ্তাহৰ আগৰ পৰা আলোহি । একদম ঘৰ নধৰা হৈ থাকিবা তাৰপিছত আহ। তাৰ পিছত আকৌ বিয়া দুদিন তিন দিনৰ পিছলৈকে আলহী আৰু মুঠতে আলহী একে নধৰা হৈ থাকিব দেখি যে আলহী অ বিয়াাৰ দুদিনৰ পিছৰ পৰাহে আকৌ যাবলৈ লৈছে আৰু এটা এটা এটা এটা এটা এটাকে কিন্তু আজিৰ দিনত এনেকুৱা হল বিয় কইনাও ওলাই গ'ল বা দ দৰা অ ছোৱালীজনী সোমালে এফালে তো আলহী বুলিবলৈ নাপা সেই ঘৰৰ মানুহকেইটাই থাকে যেিয়য়া চব বিয়া দিনাখনে নিজৰ নিজৰ আলহীখিনি গাড়ী লৈ আহিলে খালে কৰিলে গুচি গল তেনেকুৱা দিনা হয় আৰু থাকিলেও একেবাৰে নিজৰ মোমাই মাহী পেহী সেইকেইটা থাকিব থাকিও আকৌ কইনা ঘৰ হলে কইনা উলিয়াই ।
মই উলিয়াই দিলে ভাল নাথাকে দো মোমাই পেহীও কোনো নাথাকে আজিকালি কোনোৱে নাথাকে আজিকালি
গুচিয়ে জাইগে যে, এই চিৰিএল বিলাকত যে দেখো, অ মই আগতে ভাবো দেই চিএল বিলাকত- আমাৰ ঘৰত যে ইমান যে আলহী থাকে আমাৰ বিলাকতো যে পকা মতা পাতিলে বিয়া খন কিবা এটা পাতিলে এই চেল বিলাক দেখো দেখোন অ' টিভি বিলাক চিনেমা বিলাকতো বিয়া এইলাকত দেখো দেখো গোটেই মানুহে ভৰ্তি আৰু উ মানে দৰা কইনা হেৰি হোৱাৰ পিছতে দেখিবি কিন্ত ঘৰৰ মানুহ কেইটা কইনাজনীয়ে দৰাতটো আৰু কোনো নাই কি এখন বিয়া বোলো সিহঁত
উম।
এতিয়াহে গম পছে যে এতিয়া সেইবোৰ দেখি দেখি আমাৰ সমাজতো সেই এক
এ একেই হ'লা এতিয়া
মানুহৰ অ'
এয়া গোটৰ মিটিং আজি
ৰিয়েল লাইফত
উম উ গোট নাই ন গোট সোমাই লব লাগিছিলে আকৌ গোটত আজিকালি গোটত কিমান ফেচিলিটি। মানে কিমান হেৰি দিছে সোমাই লব লাগিছিলে গোট এটাত এতিয়াও সোমাব পাৰও নহয় ইটোত দছ দিনীয়া বহুত এটা মানুহ হ চকেতে
এ আকৌ নহয় নতুনকে এটা খুলিছে মোক কৈছিলে এ নাই এই সোপাত আকৌ এতিয়া ঘুৰি লাগিব লাগিব।
নালাগে আমি সোমাইছো ঘুৰিব লাগে জানো আমি এতিয়া সোমাই আছো ঘুৰিব লাগে জানো নালাগে ঘুৰিবলৈ। ক অ আজি কৰিলো মই গলো ইফালে এ আমাৰ ইয়াতে
তাহততে ক'ত দিছিলেনো কৰিবলৈ?
এ আমাৰ ইয়া ৰাস মন্দিৰ। এইয়া অ, এইয়া হেৰি কি বুলি কয়, আমাৰ ঘৰ নেপাওতে অ আমাৰ ঘৰ নেপাওতে যে সেই নামঘৰটোত, তাকে ভালে কৰিছে- এতিয়া আজিকালি মানুহ বিলাকে এয়া ব্যয়ায়াম কি বস্তু মুল্য কি বুজিয়ে নোপায় আহ।
কোৱা হক যায় সেইকাৰণে অ' আগতেতোন তেনেকুৱা যোগ দিৱস বুলিয়ে নাছিলে আজিকালি আকৌ যোগ দিৱস উলিয়াই দিছে ভালে কৈছে। সেইটো দিন বুলিয়ে ধৰ মানুহে শিকি পেললে কিবা এটা মানুহৰ নিজৰ শৰীৰ চৰ্চাটো কৰিবও লাগে। আগৰ দিনৰ মানুহে ব্যায়াম নক কৰিলেও কাম চলে কিয় জানানে পথাৰলৈ ৰাতিপুৱা একেবাৰে কষ্ট কিমান মানে কি পোহৰ অকনো হবই নাপায় আন্ধাৰতে হাল লৈ গ'ল হাল হা তাৰ পিছত মাইকী মানুহ সোনকালে উঠি ঘৰ চোতাও সাৰি আৰু ঢেঁকিত ধান বান্ধিলে ভাত ভাতৰ কাৰণে তাৰ পিছত আকৌ ভাতৰ ওচৰতে লাগিলে খোৱা পানী তুলিলা আকৌ সি পঠোৱা কাকৰে ভাত দিবগৈ লাগে। ঐ হালোৱাই তোক ভাত দিবগৈ লাগে চাহ দিব লাগে জা হ মানুহক সেইবিলাক ক থাকে এক্সাৰচাইজ কৰিবলৈ প্ৰয়োজন নাই আজিকালি কি কিনা চাউল ক কটা আনিব দালি কেইটা আনিব ধুব বহাব। বজাৰ পৰা পাচলি আনিব আগতে পাচলিকেইডালো ঘৰতে কৰিলি তাত আকৌ গোবৰ অকণ দিলি পানী অকণ দিলি গুৰিটো খুচৰি দিলি আকৌ এই যাচোন যা পাৰটো বস্তু ছিগিয়ান এই লাৰু জিকা যি আছে লাাৱৱে হওক জিকাই হওক বেঙেনাই হওক জলকীয়াই হওক নেমুৱে হওক। বাই আজিকালি চব ৰেডিমেড বস্তু বজাৰ পৰা আনি
ৰেডিমেড আৰু অ আৰু আজিকালিটো হেৰি যে আগ গেছ হ'ল আগতে মানুহে অকে খৰি ফালিব নিজে ন তাৰ পিছত জুইত ভাত বনাব আৰু সোৱাদ কিমান ধুনীয়া।
অ আকৌ কেঁচা হল বুলি কলে এই আগবিলাক শুই খোপাৰ। ৰ'দত দিব তাৰ পিছত আকৌ দুপৰীয়া বৰষুণ বা অ পিছত বৰষুণ দিলে হেইহুপা সোমোৱা। আকৌ উলিয়া আকৌ ভাটবেলাক সময়ত সেইবিলাক সোমোৱা সেয়াতো কাম আমি নিজেই কৰি পাইছো।
উম।
মানুহৰ কামটো এক্সাৰচাইজ হৈ থাকে আজিকালি মানুহক সেইবিলাক একো নাই সেইকাৰণে এক্সাৰচাইজ কৰিবলগীয়া হৈ গৈছেগ এতিয়া ৰাতিপুৱা উঠি পেলাই মানুহে গোসাই ঘৰত সোমাব কিৰক্তন কৰিব অ' ঘোষা মাতিব কথা এটা কৈছো কীৰ্তন কওঁতে ধৰক চাপৰি দুটা বজাত সেইফালেও এটা এক্সাৰচাইজ হল চাপৰি কেইটা বজাওতে হয়
উম সেয়াই আজিকালি আৰু সেইটো আজি মই যিখিনি তাত ব্যায়াম খিনি শিকাইছে মই মানে বহুত ভাল পাইছো কিছুমান মানুহ আছে হাঁহি শিকিন দালি তাৰ মানে বুজি পোৱা নাই।
অ বুজি পোৱা নাই কিন্তু ভালে আছে জ্ঞানটো ভাল দিছে জ্ঞানটো ভাল দিছে কিন্তু সেইটো আজি কৰিলে বুলিয়ে নহয় সিহঁতে ঘৰতো সেই চৰ্চাটো সেই চৰ্চাটো ঘৰত অব্যাহত ৰাখিব লাগিব তেতিয়াহে কাম আহিব। এদিন কৰি পেলাই দেখালে ফটো উঠিলে নহয় অ
অ, হ'ব দে। অ অ। ই কল